অ পাইছো কোৱা
অ এতিয়া শুনা পাইছো
এতিয়া কোৱা বাকী
বাকী আছো আৰু এনে কিন্তু আহ ক'ত লাগিছে ফোনটো ৰায়েশ চৌধুৰী হয়নে
হয় হয় হয় ৰাজ চধুৱে হয়।
অ আপুনি ক'ত থাকে? গুৱাহাটীত থাকে নেকি না বোলে, ক'ত থাকে আপুনি?
অ মই থাকো আপোনাৰ এ চিলাবাৰী পাৰ্ত ৱান।
চিলা বাৰি?
অহ।
কোন খিনি?
সিদাবাৰি মিছান একাদেমি কুল'তো আছে যে।
অ নাই নাই চিৰাবাৰি কত আছে? চিৰাবৰি জাগাটা ক'ত আছে?
অ, গোৱালপাৰা জিলাত আছে নেকি? অ হয় হয় ঠিকে আছে গোৱালপাৰা জিলাত কি আছে না, শ্ৰীসূৰ্য পাহাৰ আছে দেখিছানে?
অ আছে আছে।
হয় হয় এ কিমান দূৰ হয় তোমালোকৰ ঘৰৰ পৰা? ওচৰতে হয় নেকি?
উম, ইয়াৰ পৰা বেছি দূৰ নহব। কম চে কম এ পোন্ধৰ কিলোমিটাৰ মান হ'ব।
অ হয় হয়। উম পিছে টো স্কুুল স্কুতি লৈ যা যায় চাগে?
যা যায়ে যায় যায়।
এইয়া আজি তুমি গৈছা নে নাই?
গৈছো বাইকত গৈছো।
অ কি কি আছিল? দেখিবলগীয়া কি কি আছে কোৱাচোন? যে পাহাৰৰ বিষয়ে।
মানে দেখিবলেতো মানে এটা যে কিবা আছে এ এ পাহাৰৰ মাজেদি সোমাই যাব লাগে জল বুলি বল আহে। গংগাৰ পানী ওলাই আহে ন? গংগাৰ পানী ওলাই আহে, ঝৰণাৰ পাৰা। হে তাতে বামুণ বহে। অ আকাজী গংগা আ। তাক সেৱা কৰিব লাগে।
অ অ হয় আৰু কি কি দেখিছা
আৰু শিৱিলিংগ আছে ডাঙৰ ডাঙাৰ
অ বহুত আছে না
ওম ৰোজা মহাৰাজা কিবা আ আৰু ডাঙৰ
অ আৰু এনে পাহাৰ গছ গছনি ঝৰ্ণাৰ পানী পৰে কেনেকুৱা পৰিৱেশ টো ভাল সৌন্দৰ্য্য
এই পৰিৱেশটো ব ধুনীয়া ভিউ
আহ আৰু কি কি গড় চৰ দেখিছা বান্দৰ চান্দৰ আছো আহেনে
বান্দৰ বহুত আছে
হয় দিয়া হয় দিয়া পিছে কোন সময়ত এনে ঘূৰিবলে ভাল হয় মেলা মেলা চেলা লাগে নে নাই কোন সময়ত লাগে মেলা
দুটা সল ভাল ঘূৰিব কাৰণ যাব কাৰণে এটা সময় তোৰ কিবা জানুৱাৰী এক তাৰিখ মানত ফাৰ্ষ্ট ফাৰ্ষ্ট জানুৱাৰী হেল্ল'
আৰু
হেল্ল' এটা ভ জানুৱী ফুবা কাৰণে বহুত বহুত মানুহ আহে বিভিন্ন ধৰণৰ মানুহ আহে মাৰবাৰী বিলাকো আহে মানে দূৰ দূৰ পৰা আহে মানুহ পিকনিক খাবলৈ আহে হেল্ল'
অ হয় হয় ত আৰু কি আছে আৰু
হা
আৰু কি আছে তাতে আৰু কিবা কিবি উপভোগ আৰু কিবা কিবি বস্ত আছে নেকি কিবা অলপ বোৱা থোৱা জগা মানে ফটো চটো উঠা পাৰ্ক চাৰ্ক কিবা কিবা আৰু কিবা আছে নেকি
আছে মানে তাত কিবা অ কিবা কিবি পা ন অ সৰু ল আছো খেলাবেলাক আহে মানুহ চাবলৈ
উম উম
হেল্ল'
আচ্ছা আৰু কিবা নাওঁ থাও আছে নেকি নিদিবা ওম নদি চদি পুখুৰি টো গোতে আছে নাওঁ চাও উঠিব কিবা আছে নেকি
আছে হেল্ল'
হা হেল্ল' অহ শুনা পাইছা হেল্ল' আহ কি কৰি আছা এখনা? ভাত চাত খালি? অ কি ভাত খালা? অ দালি ভাত অ আমাৰো দালি ভাতে। পোৱা নাই মই। মাতটো আহা নাই নিজৰ প্ৰব্লেম হৈ আছে ন?
পাই আছোঁ দে।
মই শুনাই পোৱা নাই তোমাৰ মাতটো, নেটৱ প্ৰব্লেম কিবা হৈ আছে চাউণ্ডটো অলপ বঢ়াই দিয়াচোন। অ হেল্ল' আপোনালোকৰ মাতটো আহা নাই ভালকে।
আহিছে আহিছে এতিয়া।
ঠিক আছে দিয়া।
হেল্ল'।